হেল্ল'
আহ কওঁক।
অ' কি কৰিছা?
কি কৰিম, এনেই পঢ়ি আছোঁ আৰু বাকী কি মনত পৰিলে বা আজি?
এই বোলোঁ ফোন এটাকে কৰোঁ, কিনো কৰিছে, কিনো খাইছে? সুধো বুলি ফোন এটাকে কৰিলোঁ আৰু
ভালে ভালে ভালে। আপোনাৰ কমপ্লিট হ'ল নেকি? আপুনি কিবা এটা কৰি আছিলে যে কমপ্লিট হ'ল নেকি?
নাই হোৱা, নাই হোৱা।
আৰু কিমান দিন আছে?
আৰু আছে, আজিয়ে লাষ্ট।
তেতিয়াহ'লে মোৰো হ'ব লাগিছিলে। মোৰ আৰু চাৰিদিন, চাৰিদিন আছে।
অহ'
আপোনাৰ?
আছে আছে।
এৰিল।
এইটো, চেপ্টাৰটো পাছতকে পাতিম বাৰু।
অহ।
এনেই আপুনি ভাত-পানী খালে নাই?
ইয়েহ! ভাত খালো, খালো, খালো। এ কি ক'ব অ আৰু।
কি কিবা হৈছে নেকি? অ' কেলে কোনো নাই নেকি?
নাই নহয় বিয়া বাৰু কৰা নাই। বিয়া পাতিলো। এইয়া আমাৰ ডিভৰ্চ হ'ল।
অঁ
এতিয়া আৰু এ আকৌ চাই আছো চাই কৈ দিবচোন।
তোমাৰ ইয়াতে। অঁ এতিয়া ঘৰত অকলেহে।
অকলে, অকলে।
অ ভাত কিহে খালে?
অকলে আৰু কি বনাম নো আলু আছিলে কেইটামান আলুকে কাটি আলু ভাজিলো।
অ
তেনেকেই ভাত খালো আৰু।
উম, উম।
কেতিয়াবা তেনেকে ভালো লাগে দিয়াচোন।
ভাল লাগে, ভাল লাগে, আলু ভাজি আৰু ভালেই আৰু।
উম,
একো নহলেও আলুটো থাকিলে হৈ যায় আৰু মইও ভাল পাওঁ বাৰু আলু ভাজি।
হয়, হয়।
উ বাকী এতিয়া কিবা কৰি আছে নে নে এনে আছে।
মই এই বৰ্তমানটো এনেই আছোঁ বাৰু।
উম ভৱিষ্যতলে কিবা কৰিব।
কিবা চাওঁ কি পাওঁ নাপাওঁ।
অ এনে তোমাৰ জীৱনৰ লক্ষ্য কি?
মোৰ জীৱনৰ লক্ষ্য নাই।
নাই,
নাই, নাই।
এনেকুৱা না নথকা হ'ব নালাগে। জীৱনৰ যিকোনো এটা লক্ষ্য থাকিব লাগে।
সেই লক্ষ্য থাকিলে প্ৰব্লেম হয়।
লক্ষ্য থাকিলেহে উন্নতি হ'ব পাৰিবা বা সেইটোত ফকাচ কৰি মেলি জীৱনত কিবা এটা নহয় কিবা এটা কৰিব পাৰি।
নহয়, নহয়। এতিয়া লক্ষ্য মোৰ আছিলে মোৰ হাতত এনি টাইম টকা পইচা থাকে এক টকা এটা নাইকিয়া।
অ যেতিয়া নাভাবিলে এতিয়া আকৌ পুৰা পইচা থাকে।
সেইটোৱে লক্ষ্য থকা হলে পইচা যপা তপা আহিলেহেঁতেন। লক্ষ্য বনোৱাই নাই ড্ৰিম ড্ৰিমচ বনোৱাই নাই সেইটোৱেটো সেই
মোৰ বহুত লক্ষ্য আছে।
উম নাই বুলি কৈ দিলে আকৌ।
বহুত বনাইছো কিন্তু আহিবও লাগিব নহয় সেইটো কাৰণে লক্ষ্য বনোবাও এৰি দিলো।
সেইমতে লক্ষ্য বনোৱাটো হোৱা নাই চাগে।
অ সেইটো হ'ব পাৰে।
উম,
হম,
বাকী ভাল আৰু ন?
আছোঁ আছোঁ আছোঁ,
উম উম, এনে ক'ত আছে আপুনি?
মই আছোঁ বৰ্তমান এতিয়া
মোৰ মানে এনেকুৱা হৈ যায় দেই বেয়া নাপাব কেতিয়াবা তুমি হৈ যায় কেতিয়াবা আপুনি হৈ যায়।
একো নাই একো নাই একো নাই মোৰো হয় মোৰো হয় মোৰো হয়।
উম, মাজুলী ন? অ, অ, তপা মাজুলী এতিয়া অকলে আছে।
হা হা হা
অকলে আছে
অকলে মাজুলীক অকলে কি কম ইয়াতে
অ বাকী আমাৰ ফালে আহিব কেতিয়াবা
আপোনালোকৰ ঘৰৰ ভালে
উম ঘৰৰ ফালে
বাৰু ভগৱানে মিলাওক চোন
উ বহুত দিন লগো পোৱা নাই দেখাও নাই সেই কেতিয়া কেতিয়াবাতে লগ পোৱা দিন হ'ল মানে পাহৰিলো আৰু
নহয় মানে যিকোনো বস্তু জেগা হওক কিবা হওক মানে কি ভগৱানে নিমিলোৱা লৈকে অকণমান যাব অসুবিধা
ওম ওম
মিলাও ভগৱানে হয় হয়
মিলিব লাগিব চব ফালৰ পৰা
চব ফালৰ পৰা মিলিব লাগিব
উ বাকী একোতে এপ্লাই কৰা নাই নেকি
নাই নাই একো এপ্লাই কৰা নাই
অ
এ বহুত কৰিলো আৰু
বহুত কৰিলা
ওম
উম হাৰ মানি দিছা
সেইকাৰণে আৰু বাদে
আচলতে জীৱনত হাৰ মানিব নালাগে লাগি থাকিব লাগে গম পাইছে নাই সাৰ মানি দিলে মানে জীৱনত মানে লাগি থাকিলেহে কিবা এটা পায় যদি সাৰ মানি দিয়া নহয় একোৱে নাপায়
হয় হয় হয় হয় অৱশ্যে কথাটো নোহোৱা নহয়
উম
আপুনি কোৱা কথাটো ঠিকে কৈছে।
অ' মইতো ঠিকেই কওঁ বাৰু।
হয় হয়।
অ' কাও কাৰো বেয়া হোৱাতো চিন্তা নকৰো, চবৰে ভাল হোৱাটোৱে চিন্তা কৰো।
হয়, লাগি খালে মাগি খাব নালাগে নহয় জানো।
উম, সেই তেনেকুৱাই এষাৰ কথা আছে যে। সেইকাৰণে যিকোনো কাম এটা পতককেনে হাৰ মানি দিয়াটো ভুল কথা।
হয় হয় হয়।
সেইটোৱে। মানুহে জন্ম হৈ আহোতে নো এইটো একো বনি নাহে ন'।
উম
চবেই দুখীয়া হৈয়ে জন্ম হয়। সেইটো কাৰণে লাগি থাকিব লাগিব, তেতিয়া যিকোনো এটা বস্তু পাব। বাকী কিবা কামত বিজি আছে নি? কামত বিজি আছে নেকি মানে? ভালকে কথাবিলাক অহা নাই।
নহয় নহয় টোপনিহে আহিছে।
অ' কেলে ৰাতি নুশুলে নেকি?
ৰাতি শুও জানো কিয় বা টোপনি আহিছে সিমান। এ এইকন সময়ত অকমান আহেই।
অ' অ'
কালি এ ৰাতি চিলি মিলিকে টোপনি অকণমান গ'ল আউ।
অহ চিলি মিলিকে?
বাকী গৰম কেনেকুৱা?
গৰমটো আজি ইমান নাই।
উম
এইকেইদিন বহুত
তোমালোকৰ সেইফালে?
এ গৰমটোহ এতিয়া বৰ্তমান ইমান নাই, কিন্তু কালি ৰাতি বহুত গৰম।
ৰাতি আকৌ আমাৰ ইয়াত গৰম নাইহে কালি বৰষুণো দিলে।
নাই আমি টোপনি যোৱালৈকে মানে বহুত গৰম পাইছো তাৰ পাছত উম ৰাতিপুৱা টাইমলে অকণমান হেৰি হৈছে বাৰু ঠাণ্ডা পৰিছে।
উম
বাকী গৰমত অকনমান পানী চানী অলপ খাব।
খাইছো খাইছো। তুমি ফোন কৰাৰ পিছতে পানী খাই আহিলোগে নহয় আধা বটল মান।
অহ মানে গৰমটো যি হৈছে নহয়, পানীটো মেইন।
অ' পানী, পানী নাখালেহে নহ'ব।
উম। আমাৰ শৰীৰৰ পানীটোৱে মেইন আৰু বেলেগ উম।
তাকে এতিয়ালে এফালে যাব লাগিছিলে মই গম পালা।
অঁ কোনফালে?
এয়া
মানু্হ এঘৰলে যাব লগীয়া আছিলে।
হুম, মানুহ এঘৰলে।
হয়, মানে এতিয়া গাড়ীখনতো পাম। উম, গাড়ীখনত অকমান প্ৰব্লেম হৈ আছে মানে।
অঁ।
যে বাইকো নাইকিয়া, এ তাকে লগৰ এজনক ফোন কৰিছিলো বোলো আ চুন বাইকখন, লাগিছিলে মোক কৈছে মই এজেগাত আছো। অকমান দেৰি হ'ব বুলি ক'লে মানে।
উম।
মই বোলো আহিব যদি তেনেহ'লে ঠিকে আছে দেই বোলো অকমান ৰখিম চাওঁ। কি হয় নহয় জানো। সেইটোৱে, বাকী মাহঁতৰ তোমালোকৰ মাহঁতৰ বহুত দিন খবৰ পোৱা নাই কেনেকি ভালে আছে তেওঁলোক?
আছে আছে, তুমি আও ফোনে নকৰা আও। আজি বোলো মইয়ে ফোন এটা কৰোচোন বহুত দিনৰ মূৰত।
আমি নে?
অঁ।
আমিটোতো ফোন কৰোঁ।
উম, নাই নাই ফোন বহুত দিন কৰাই নাই। আগতে আকৌ ফোন কৰি থাকে, খবৰ খাতি লৈ থাকে আজিকালি বোলো কিনো হ'ল সেইকাৰণে ফোন এটা কৰি চাওঁচোন।
নাই নাই ফোনটো কৰো।
অঁ, সেইটো কথা।
উম‌।
বাকী পানী হৈছে নেকি মাজুলী ফালে?
মাজুলীৰ ফালে পানী এতিয়া নাই।
নাই হোৱা।
উমহু।
অঁ অঁ। আমাৰ ঘৰৰ ফালে পানী বহুত হৈছে। হেৰি আমাৰ পুখুৰী মানে পাৰটো ডুব যাবলৈ অকমান তাতে দেউতাহঁতে অকমান হেৰি কৰিছে। জাবৰ চাবৰ আমি ভেটি অ ভেটি দিছে অকমান।
হা হা?
মানে এবেগেদ মান হলেই পানী যাব মানে পানী বৰষুণ দিয়ে আছে ন পানী বাঢ়িয়ে আছে। মানে এবেগেদ মান হ' লে পানীতো যাবতো যাবই মাছো যাব যে, সেইকাৰণে দেউেতাহঁতে অকনমান যাবৰ জো উঠৰ আনি মেলি এনেকে হে কৰি দিছে, কল দিছে, এনেকে। উম। মানে চব চাইডে নহয়, চাৰিটা পাৰৰ ফালে নহয়। এটা ফালে অকমান চুক এটা ফালে।
অ', এই কলং খনৰ ফালে চাগে, নদীখনৰ ফালে।
উম, নদীখনৰ ফালে।
সেইফালেতো মাছ গুচি গ'লে দিগদাৰ হৈ যাব।
উম, দিল-গলেতো বহুত দিগদাৰ হ'ব। এইবাৰ বাও পুখুৰীটো দ আছে। এইবাৰ খান্দি দিয়া হ'ল নহয়, এইবাৰ মাছটো থাকি যাব। কিন্তু, মাছখিনি যদি গুচি যায় তেতিয়া কিন্তু বহুত
উম, প্ৰব্লেম মানে, ডাঙৰ প্ৰব্লেম হ'ব নহয় এইটো।
উম।
ডাঙৰ মানে, বহুত ডাঙৰ প্ৰব্লেমে হৈ যাব।
উম। তাকে আকৌ ৰ'দ দিলে শুকাই যাব বাৰু।
উম-উম।
খালি ৰ'দ দিয়া নাই। অকমান আগত ফোন কৰোতেনে বৰষুণে দি আছে বুলি কৈছিলে।
বৰষুণ দিয়ে আছে মানে?
উম।
শুকাই গ'লেতোতো ভালেই। অ', তুমি ঢকুৱাখানাতে থাকা নেকি? কেতিয়াৰ পৰা?
ঢকুৱাখানাত এ পঢ়ি আছো যে।
অ'।
তাৰপা, ইয়াতে থাকোঁ আৰু।
কিমান দিন হ'ল?
হ'ল আজি, তিনিমাহ মান হ'ল।
তিনিমাহ মান হ'ল?
উম।
আচ্ছা।
কুৱাখানালে আহিলে সোমাব।
ঢকুৱাখানালে তে তো মই সিদিনাখন গৈ আহিছোঁ‌ হে, গমেই নাপাওঁ।
কোনদিনাখন?
আমাৰ ইয়া পা বেছি দূৰ নহয় নহয় ঢকুৱাখানা।
অ', বেছি দূৰ নহয় বাৰু।
উম।
উম, তাকে এতিয়া গম পালে নহয় মই ইয়াত আছোঁ‌ বুলি? সেয়া বহুত দিন ফোন কৰা নাই বোলো, সেইকাৰণে তিনিমাহ মান সিহঁত দেখোন এতিয়া ফোনা-ফোনি নাই কাৰণেতো গম নাই পোৱা।
তাকে হে। এতিয়া ফোনা-ফোনি থাকা হেতেনটো ধুনীয়াকে সোমাই কৰি আহিব পাৰিলোঁ‌ হয়, উম, আৰু ছোৱালীজনী কি টিকিলাতে দেখা, কিমান ডাঙৰ হ'ল বা এতিয়া?
এতিয়া বহুত। কো হলো।
উম একদম এই কেঁচুৱতে দেখা চুচৰি বাগৰি ফুৰিছিলা।
কেঁচুৱাতে নহয় আৰু দেই বেছিকে কৈ দিছে।
নহয় মানে ইমান কেঁচুৱা নহয় আৰু।
উম চুচৰি থকাই কৈ দিছে আৰু কেনেকুৱা হৈছে বা
হুম